কি কছ
এনেই আছোঁ। এই আমাৰ মানে গাঁওৰ ওচৰতে হেৰি এখন কিবা ঘৰ লোৱা পাতিছে যে
হুম
ঘৰত ভাত খোৱাকে মাতিছিলে তাকে মা ওলাই আছে যে মই বোলো তোকো ফোন কৰি সুধোচোন যাও বুলি তাবি
আমাক মাতা নাই নেকি মায়ে দেখোন মোক কোৱাই নাই।
মাতিছে নেকি সুধি চাবিচোন মাৰক?
অ মই সুধিব লাগিব, এনেই ফুৰিবলৈ যোৱাৰ প্লেনিং হোৱা নাই ক'তো?
নাই হোৱা আমাৰ এই ভাওনা পৰাই ছুটি পোৱা নাই।
অ কালি ভাওনা আছিলে নেকি ন কোনবাই কোনোবাই কৈছ চিলে মই শুনা শুনিছো বাৰু মই যোৱা নাই। ঘৰৰ পৰাই শুনি আছো, নাই যোৱা নাই মই।
আচ্ছা মই কালি নাছিলো তাৰপিছত তোৰ ৰাণী ভাও লিষ্ট দিছিলে, ৰাণী ভাওত দিলে তাৰপিছত নাচিলোঁ কৰিলো। সেইয়াই আকৌ ইমান গৰম কাপোৰ কপা লৈ পেলাই আকৌ থাকটো ইমান মানে সহজ কথা নহয় আৰু।
তাকে যিহে গৰম দিছে।
ইচ নকবি আৰু কালি তাকো ফেন এখনো নাই।
এ ভাওৰীয়া বিলাকৰ চাগে বাৰ বাজি গৈছে।
বাৰ বাজি গৈছে ফেন এখন দিব লাগে এটলিষ্ট।
হয় এইটো দিব লাগে আকৌ ইমান কাপোৰ সোপা পিন্ধি জলৌ জপৌ
অ আজি বাৰু ইমান নাই মোৰ মৰাজিত তো শাড়ী এখন আ শাৰী এখন পিন্ধিব লাগিব সেইখন খুৰী এজনীয়ে পিন্ধাই দিব
অজি কি লাছ ন
অ আজি
আজি যাম নেকি এপাক চাবলৈ লাছ নিকি গমেই নাপাওঁ ন মই
মই আকৌ গম পাওঁ বুলিহে ফোন কৰা নাই
ত শুনিছো বাৰু শুনছো কি হৈছে বাৰু ইহঁতৰ গা
অ অ মই বোলো আহিছ নেকি আহিলে মই ভাবিছিলো ভিডিঅ' ক'ব দিম বুলি মেছেজ কৰিছিলো নাচালি নেকি উম বাকি ভাত ছাত খালি
ভাত চাত খোৱা নাই বাৰু গৰমতে খোৱা নাই অ বৰ গৰম নহয়
সেইটো কিনো ভাত খাবি আৰু আমাৰ ঘৰত আকৌ আইতা আহিছে তাৰপিছত মায়ো নব বনাই আৰু আইতাই আহিলে তাৰ পিছত আইতাই বনাই ছে তাকে আৰু বাইটাই খালে তাৰপিছত আৰু আমি আৰু তাতে খামগে আৰু এতিয়া
উম নাইকিয়াছাগে আগতে বনাই থৈ দিছে এনেও বুঢ়ী মানুহ বিলাকে কাম বিলাক খৰং খচং নহয়
অ আগতে বনাই মেলি থৈ দিছে তাৰপিছত আৰু খালেও অ এতিয়া পেট পেলাই শুই আছে টোপনিও গ'ল এতিয়া আমি খাবলৈ যাম তাৰপিছত তা পৰা লৈ আহিব দিছে মাংস অকল লৈ আহিবি বোলে
ই বেলেগৰ ঘৰৰ পৰা
অ আইতাক মাতা নাই যে
অ নহয় বেলেগ মাতিলেও আকৌ গৰম নহয় কিনো যাব যিহে ৰ'দ দিছে ওলাব মন যোৱা নাই
সেইটোয়ে তাতে প্ৰেছাৰো আছে
অ সেইটোয়ে ৰ'দত আকৌ পেচাৰ চেচাৰ উঠিলেও দিগদাৰ
সেইটোৱে
তই বনাই খোৱাই ভাল
এ নকবি আৰু ঐ ঘৰত বনোৱা বনোৱা মানে একদম যিটোহে পাকঘৰত গৰম ভেলেকা ভেলেক মাৰে একদম মানে একদম গা পুৰি একে আধা পোৰা হৈ যায়।
সয়াই যিটো ৰ'দ দিছে মানে চকু চাব নোৱাৰা হৈছে ৰ'দক। পোহৰত ওলালে চকু একে পুৰিও যাব আৰু পিঠিও পুৰিব লগতে।
উঠিও পুৰিব অ এতিয়া তাকে মোৰ যাবলৈ মন যছ মায়ে কৈছে ওলা মাংসকন বোলে। মুগি দিবি বোলে। মই খাব নোৱাৰো যে ভাওনা হৈ আছে
অ অ
তকৈছে যাবি যাবি হ'ব নাপায় নাপায় মোৰ মাকক অকণ মাক দি দিব দিছে আকৌ মাছখন বাক লাগে এঅকণ মানে বাক দিম একনমানানে মাক দিম আৰু তাৰপিছত মই কৈছো ৰ মন গলে বোলো খাই থৈ দিম বোলো গোটেইখিনি
অ নিজৰ ভাগটোনো কিয়নো দিও ন ইমান ধুনীয়া ধুনীয়া মাংস মাংস দিব মাছ দিব মাছৰ টুকুৰা
হয় দে
অকনো লগত
যাব যাব খুৰিহত যাব
অ কি গোটেই পৰিয়ালটো নে নে অকল এজনী খুৰী
গোটেই পৰিয়ালটোতো নহয় বাৰু তোৰ আ এজনী খুৰী যাব আকৌ তোৰ আহ সৰু খুুৰী যাব আকৌ ডাঙৰ খুৰী যাব তেনেকে খুৰী পাঁচ তিনিজনীমান যাব নেকি
মিলাই মিলাই
ওলাই অ পোৱালিটেলো নাযায়েই
অ দেউতা নাযায়
নাযায় দেতা পথাৰত লাগি আছে সেই কঠিয়াই পেলাইছে যে
আহ ঘৰতে খাব চাগে।
ঘৰতে খাব আৰু কঠিয়াই পেলাইছে এতিয়া হেৰিলে লৈ গৈছে তোৰ। এ পথাৰলৈ লৈ গৈছে ভাত।
কাম কৰা মানুহ হলে।
কাম খোৱা মানুহলে।
ৰ'দত ৰ'দত চাগ কেনেকে আছে মানুহতো। পথাৰত গছ এডালো নাই। বেচৰাটো থকাতে গম পাইছে।
সেইটোৱে।
যাব গেছোতো দেখা নো পোৱা। ৰ'দ পুৰি।
অ এই এতিয়া বহু ৰ যি। তো ৰদ দিছে মই কালি দেখিছো ত হেৰিলৈ গছিলো চিআল লৈ গৈছিলো। ছিলো মানুহ এটা মানে খেলা লৈ পেলাই কিবা। অ নি আছিলে মোৰ দেখিয়ে একে বেয়া লাগি গৈছে ইমান গৰমত বোলো ইমান কষ্ট কৰেছ।
সেইটোয়েইটো নকৰিলেও নহয় ঘৰখন ক'ত চলিব।
সেইটোয়ে নকৰিলেনো ক'ত চলিব ঘৰখনে কৰিবই লাগিব। সেইটোইটো কথা কিছুমানে ইমান কষ্ট কৰে নিজৰ ঘৰখনৰ কাৰণে।
উম কিছুমানে মদ খাই পেলাই খুব আহিব আৰু মদ খাব আৰু মাৰিব।
মাৰিব আৰু সেয়ে সিহঁতৰ সেইবিলাকে জানে আৰু। সিহঁতে ঘৰখনৰ কাৰণো একো আনিব নোৱাৰে।
উম। এনেই গৰম বন্ধত গৰম বন্ধত ফুৰাৰ প্লেন নাই।
সুৰা প্লেন দাদাহঁতক কৈছো সিহঁতে গলে যাম বুলি ক নিম বুলি কৈছে।
উম এতিতো গৰম বন্ধ আকৌ কলেজ খুলিলেওতো যাব। যাব নোৱাৰা হ'ম আৰু
অ সেইটোৱেটো তই কলেজ গৈছ?
নাই কলেজ হোৱা নাই বাৰু এই বন্ধ নহয় এতিয়া।
এতিয়াতো
আগষ্টৰ পৰা অ আগষ্টৰ পৰা খুলিব বুলি কৈছে। এতিয়া যদি হলিডে কেইদিন এনেকে ঘৰতে থাকোতে ফুৰা নহবগে কলেজ খুলিলে আও।
তাকে কত যাবি নো এনেকে যোৱা জেগা নাই টিপিহে আছে টিপি আকৌ গৰা খহনীয়া হৈছে বুলি কৈছে।
অ ভাল ভাল কিবা ঠাণ্ডা জেগা যাবলৈহে ইচ্ছা আছিলে গৰমৰ পৰা ওলাই।
অৰুণাচল যাব পাৰি।
সেই দ দূৰ হ'ব নোৱাৰ তাত।
দূৰ হ'ব একলেন যাব পাৰি সেইটোতো পুৰা পানী খেলিব পাৰি মানে তোৰ ছশ টকা। জ হেৰি সোমাব লাগে ছশ টকা দি। তাৰ পিছত তই ছশ টকাৰ পিছত আৰু একোৱে দিব নালাগে তাৰ ভিতৰত চবতো খেলিব পাৰ।
জেগাটো ক'ত আছে।
এক'লেণ্ড নাজানো নহ ক'ত আছে। মোৰ দাদাহঁক নিম বুলি কৈছিলে মোক তাৰপিছত সুধিছে বেলেগো যায় নেকি সুধিবিচোন।
অ ছশ টকা লাগি এনে য একেলগে মানে প্লেনিং কৰ কিমান মান ল'ব। গাড়ীটো যাব লাগিব।
গাড়ীত যাব লাগিব তো কমেও এহেজাৰ মান খৰচ হ'ব এহেজাৰ পোন্ধৰশ।
অ পইচা লাগিব ন।
লাগিব তাত আকৌ খুৱ ব আহিল ন খোৱাতটোতো নিজেই দিব লাগিব নিজৰটো।
অ সেইটোও হয় বাৰু খুৱাব লাগিব নহয়।
মানে এতিয়া যদি নিজৰ নিজৰ যদি গাড়ী এখন থাকে তেনেহলে ইমান পইচা নাযায়।
উম।
এতিয়া যদি মোৰ যদি গাড়ী এখন থকা হয় তেনেহলেতো মইতো ফ্ৰীতে নিব পাৰিলো সতে মোৰ গাড়ীত আছে। তাৰ হে আছে এতিয়া আৰু দেেতা এখনন যি ভাৰী নিবই নোৱাৰি। চলাব পাৰি মানে কি মই এ ঘূৰাব নোৱাৰো।
অ ভাৰী হৈছে চাগে।
হাৰি মই পৰি এবাৰ পথাৰলৈ নিছিলো কিবা এটা কাৰণত নিছিলো অ মায়ে হেৰি কৰি আছিলে কদম বৰু মানে আমাক কাম কৰা মান্ডালক কামত লগাই আছিলে তাৰপিছত তেতিয়া গৈছিলো মানে তেতিয়া পৰিলো অহা সময়ত।
উম ভালকে চলাব লাগে এইবিলাক গাড়ী বিলাক ভাৰি থাকে যে আৰু কিছুমান মানে পাতলাও থাকে সেইবিলাকে চলাব লাগে। এক্সিডেণ্ট হোৱাৰ ভয়ো বেছি বাঢ়ি গল নহয় আজিকা- আজিকালি ভালকৈ নচলালে আৰু গাড়ীবিলাক স্পীডত আহে মানে। মেইন ৰাস্তাত চলাব হলে পাকৈত লাগিব।
অ এইবাৰ আকৌ সে পোৱালিটা হেৰি হোৱা নাই এক্সিডেণ্ট হৈ মৰা নাই।
সেইটোতো গাড়ী বিলাকৰ কিমান উৎপাত হৈছে।
উম গাড়ী আও পোৱালিটো গাত একোৱে দুখ নাই চাইকেল চলাই চলাই বোলে গৈ আছে। ট্ৰাকখনে বোলে পিছলে পা বোলে হেৰি একেবাৰে বোলে ট্ৰাকত বোলে খুন্দা খাই মূৰ বোলে টুকুৰা হৈ গ'ল।
হয় দে তাৰ চাগৈ কপালতে আছিলে। চাগ তেনেকুৱা আৰু ভুল আছে চাগে মানুহটো গাতটো
মানুহো মানুহটোৱে মদ খাই পেলাই চলাইছে।
অ অ সেইকাৰণে
অ তাৰপিছত মানে তোৰ অ আয় পোৱালিটোৰ জীৱন
অ অ পৰিয়ালটো জীৱনতটো এনেই গল আ- ইউ তাক ধৰিলৈ মাৰিব লাগিছিলে।
মাৰিলে এনেকুৱাই মাৰিছে বোলে এডমিট কৰাৰ পিছত মৰি থাকিলে।
এ মানুহটো মৰি থাকিলে।
দো মৰিলে।
উম।
বোলে মানুহ তাই পুৰা হাত। হাতত ধৰি বোলে ভাঙি পেলালে বোলে হাত তাল হাত ধৰি পুৰা ভাঙি পেলালে।
ঠিকেই কৈছ আৰু পৰিোৱালটো পৰিয়ালটোৰ জীৱনটো শেচ হৈ গ'ল
অহ আৰু।
মাক কথা চাগে কিমান কষ্ট পাইছে চাগৈ মনত এটাই চাগৈ পোৱালি হ'ব পাৰে চাগে। কিমান কান্দিছে। এটাই হওক বা যেটাই হওক মানে পোৱালি চব মাক বা- ত কাৰণে সমানে ন
উম মোৰ চিনাকি যে সি তাৰপিছত মই ভাব- নাছিল ন তাৰ এক্সিডেন্ট বুলি তাৰপিছত মোৰ লগৰজনে ফোন কৰি ক'লে এনেকা তো তোৰ- চিনাকি ভাইটিটো খি মুৱাইত তেনেকুৱা ঢুকাইছে। মোৰ শুনি কি চখ মানে কেনেকে মৰিলে কি মৰিলে তাৰপিছত ফটোখন চাবলৈ মোৰ সাধ্য হোৱা নাই আৰু এনেকুৱা মানে বেয়াকে মহৰিছে।
অ কৰ'বাত কৰবাত কোনোবাত ষ্টুডেন্ট বোৰ এনেকে কিবা কিবি ঘটনাত মৰি আছে মইো শুনিছো। সেই দৰং কলেজৰ চাইডে হওক।
অ আমাৰ আকৌ তেজ অ তেজপুৰ কলেজৰ ফাৰ্ষ্ট ইয়েৰ ছোৱালী এজনী মৰিলে।
অহ
গাড়ী এ খুন্দিয়ে স্পট দেট পিছফালৰ পৰা খুন্দিয়াই দিলে মাথাত কিবা তোৰ তেজ জমা হৈ মৰি থাকিলে।
ইছ ৰাম ইছ ৰাম থিতাতে মৃত্যু মানে
আহ
ইছ ৰাম।
ইছ ৰাম মানে মানুহ বিলাকৰ শুনি। পেলাই একদম মানে গাত ভেৰিও যায় একদম বিজ বিজাই যায়।
কি কৰিবি উপায়ো নাই সেইবিলাক মানে কপালত থাকে আৰু কিছুমান মানে গাত ভূলো থাকে।
উম। মৃত্যুৰ পৰা তেনেকেই লিখা থাকে সেইটোৱে মানে এতিয়া। গাড়ী বিলাকৰ বেছি উৎপাত হৈছে।
উম।
এনেও বেছি উৎপাত হৈছে আজিকালি যিহে গাড়ী চলাব তে। এৰা বেকা কৰি একেবাৰে যি। স্পিড অভাৰটেক কৰিব একেবাৰে বা। নাচাই আৰু আগৌ যেতিয়া তোৰ পাৰ হয় তেতিয়াাই একেবাৰে তোৰ। সেইডাল লাইটডালো নিদিয়ে। ইমানে তোৰ যোনটো এ কিবা এটা কয়। ইণ্ডিকেটৰ নে কিবা এটা কৰে সেইটোও নিদিয়ে ডাইৰেক্ট পাৰ কৰি দিয়ে নাচাই আৰু পিছফালে কোন আছে। কোন আছে সেইদিনাখন দেতাৰ লগত গৈছিলো অহ। সেইনাখন দুতালৈ গৈছিলো মানুহালে একেবাৰে একো নোচোৱা নমেলাকে হৰ্নত নমাৰাকে পাৰ কৰি দিছে নহয় দেউতাই ৰখালে। বুলি হে।
অহ। চাব লাগে অলপ মানুহৰ জীৱনৰ কথা আছে সটো মৰিব। মৰিব বেলেগকো মাৰিব।
আহ বা কি মানুহ অ।
কালি কি বনালে।
হা।
কালি কি বনালে ৰেচিপি।
ৰেচিপি আইতাইে দালিতে কিবা দিলে নেকি এইটো হেৰি ঔটেঙা দিলে। আৰু ভেন্দি দিছে ভেন্দি দি খাই ভাল লাগে বোলে। এক্ পে'মেট কৰে আম এয়াও এক্সেমেট কৰে নহয়
উ ময়ো কিবা কিবি এক্সপেৰিমেন্ট কৰি থাকো মাজে মাজে খাইও ভাল লাগে কিন্তু
উম তহঁতৰ কি বনালে
আমাৰ কি বনালা মানে দালিতে ঔটেঙা দিলে হবলা মাই। ঔটেঙা দিলে আৰু কিবা কিবা এনে। ভাজি বনালে নেকি। মই চোৱাগে নাই মই গৰমতে সোমাব পৰা নাই পাকঘৰত। যি গৰম দিছে।
উম।
পানী খিনিও গৰম গা ধুবলৈ।
ইছ ৰাম।
সন্ধিয়া সময়ত আকৌ এবাৰ ধুব লাগিব।
অঁ মই আকৌ দমকল মাৰি দমকলৰ পানীৰে ধুইছোঁ।
অঁ সেয়া পানী ঠাণ্ডা তলৰ পৰা আহে যে।
উম।
গৰম হৈ যায় ওপৰত।
অ টেংকিতে থাকি থাকি।
উম গৰম পানীটো মানে যেতিয়া লাগে খতম হৈ নাযায় মটৰ নচলোৱা। এতিয়ালৈকে মানে পানী গৰমেই থাকিব।
অ এতিয়া।